আছো গ্ৰুপত এ, আছো এতিয়া বা ভাত ভাত খালোঁ, ভাত খাই পেলাই এনেই অলপ টিভি চাই আছোঁ।
অ'। আৰে মই কথা এটা, কথা এটা সুধিবলৈ ফোন কৰিছো কি কয় মই ভাবিছো চুইমিং কৰো যিহেতু এতিয়া গৰমৰ ছিজন গৰমৰ ছিজন আহিছে সেইকাৰণে এয়া চুইমিং কৰো বুলি ভাব বুইছ?
আতচ্ছা আতচ্ছা আ, চুইমিং
চুইমিংটো আছে জানো?
নেহেৰু ষ্টেডিয়ামত কি হৈছে এতিয়া আ, ডিচেম্বৰ, জানুৱাৰীৰ পৰা ভাঙি দিছে ষ্টেডিয়াম। মানে ভাঙি আছে এতিয়া।
উম।
গতিকে চুইমিংটো এতিয়া নাই তাতে চুইমিং, টেনিছ ফিল্ড চব ভাঙিছে। মানে ভাঙি আছ আছে আঠাইছত হ'ব কমপ্লিট।
হম।
গতিকে চুইমিংটো তাতে নহ'ব এতিয়া তই কৰিলে তই যাব লাগিব সৰু সজাই
উম।
সৰু সজাইত তাতে আছে আ, চুইমিং পুল তিনটা আছে। এটা আছে পঁচিশ মিট ভিতৰ পুল এটা আছে পঞ্চাছ মিটাৰৰ পুল। এটা আছে তোৰ ডাইভিং পুল, গতিকে তই পঁচিশ মিটাৰত কৰিব পাৰিবি ধুনীয়াকে আৰু স্কটচ কেনা মানে প্ৰশিক্ষক আছে ধুনীয়া।
মোৰ হাইটৰ হিচাপে মিলিবনে?
আৰামছে মিলিব। তোৰ হাইট কিমান আছে? পাঁচফুট ন মানছ আছে নেকি? পাঁচ, ন, পাঁচ, দচ মান আছে। গতিকে তাতে কিন টো ও, হেৰি মান আছে এ চাৰে চাৰি ফুট।
উম।
চাৰে চাৰি ফুট হ'লে তোৰ আৰামচে হৈ যাব, টেনচন নাই তোৰ। আৰু? ছে তই ভয় কৰিব লগা কথাই নাই এতিয়া এই বয়সত কি ভয় কৰিবি? সৰু ল'ৰা নহয় ন? কি ভয় কৰিবি এতিয়া? ধুনীয়াকে শিকাব তোক, বহিয়াকে। তাতে লৈল। আৰুউউ মাচুল কিমান হ'ব মই এইটো সুধিব লাগিব মাচুলটো মই গম নাপাওঁ দে। সেইটো মই সুধিম আৰু ইমানো মানে কম নহয়।
উম, এনে ষ্টেডিয়ামত আগতে কিমান আছিলে?
ষ্টেডিয়ামত টো বহুত কম আছে ষ্টেডিয়ামত পোন্ধৰশ মান আছিলে। মাহে পোন্ধৰশ আছিলে? তাতে বেছি হ'ব কিন্তু সেইটো তাত ষ্টেডিয়ামৰ তুলনাত তোৰ বেছি হ'ব।
সৰু সজাই বাহিৰে বেলেগত ক'বাত আছেনে?
সৰু সজাইত বাহিৰে তোৰ হেৰিত আছে এ গীতানগৰত আছে গীতানগৰত এটা-এটা পুল আছে তাতেএএ তাতেও অলপ মাচুলটো বেছি হ'ব। কিন্তু তোৰ ওচৰ হ'ব আৰু। সৰু সজাই টো বহুত দূৰ হৈ যায় ত'। সেইটো এটা কথা গৰমত যেনেকে যাবি, বহুত সময় লাগে, গতিকে গীতানগৰত আছে ছে আৰু এটা টোল ডলফিন বুলি এটা আছে ডলফিনত আছে। মানে এইটো কেবোল বেয়া নহয়, ওচৰৰ বেছি দূৰ নহয় তোৰ ঘৰৰ পৰা।
উম।
বেলেগ আৰু তোৰ ইণ্ডিয়া ক্লাব বুলি এটা আছে, এই গুৱাহাটী ক্লাবৰ সিফালে। তাতেও তোৰ বেয়া নহয়। নৰ্মেল আৰু সি সিকিব কাৰণে তোৰ হেৰিতো নালাগে ন ইমান ডাঙৰ বুল নালাগে যিহেতু কৰিব পাৰিবি।
উম, উম, উম, নাই বহুত বেছি গৰম দিছে একদম এনেকুৱা গৰম লাগিছে
এ' গৰম মানে কি আৰু এতিয়া মই ওলাই গ'লো অলপ আগতে। এই গীতানগৰতে ক'চিং এটা আছিলে। বাপ ৰে বাপ। কি গৰম আজি, চল্লিছ মানেই দিছে নেকি আজি?
উম তেনেকুৱাই দিব। অৱস্থা নোহোৱা হৈ গৈছে।
নাই মানে কাৰো অৱস্থা নাই। এতিয়া মানে হেৰি মানে এনি টাইম নেমু পানী নিমু পানী খাই থাকিব লাগিব।
মই এতিয়া বাহিৰত গৈছিলোঁ জুচ কিনি আনিছোঁ। জুচ খাই আছো। উম
খাই থাক, খাই থাক, জুচ খাই থাক। কাৰণ বহুত, বহুত মানে প্ৰয়োজন হয়, সেইবোৰ একদম বহুত মেইনটেইন কৰিব লাগিব কিবাকে মেইনটেইন কৰি ৰাখিলে নহ'লে বেমাৰ হ'ব, এই বেমাৰ মানে বেমাৰ, মানে হোৱাৰ বতৰ এইটো আৰু
হম! মই যদি চুইমিং কৰো তেতিয়া হ'লে মোৰ কিবা স্কপ থাকিব নে চুইমিঙৰ পৰা?
আছে। স্কপ মানে তোৰ তই চুইমিং কৰিলি এটা লেভেললৈ গ'লি যোৱাৰ পিছত তই চাকৰি পোৱাত সহজ হ'ব। আজিকালি চাকৰি তো জানোই কিমান টান।
উম
গতিকে তই এই ক্ষেত্ৰ দি মানে স্পৰ্টছৰ লাইন দি ধুনীয়াকে চাকৰি এটা পাই যাব পাৰ পাৰ মানে টেনশ্যন সেইটো তোৰ চিন্তা নাই। বহুতে পাইছও, বহুতে পাইছে। আৰু তই নহলে প্ৰশিক্ষক হৈ যাব পাৰ। ভালকে চুইমিং কৰি ফেলে উম, উম। কমেও দুই তিনিবছৰ কৰাৰ পিছত তই প্ৰশিক্ষক হৈ যাব পাৰিবি। গতিকে এইটো বেয়া নহয়। এইবোৰ খেলিলে তোৰ মৰণ নাই।
উম, উম, উম।
যে তোৰ কথা তই কি ক'ৰ। কিন্তু মোৰ মতেদি তই ছুইমিং কৰ যদি তোৰ ভাল লাগে, ভালতটো লাগিব কিন্তু ভাল লগাৰ পিছত কন্টিনিউ কৰি থাক আৰু
উম, উম, উম, নাই সেইকাৰণে মই ভাবিছো কাৰণ এনেও ঘৰত থাকি থাকি অশান্তি লাগা হৈছে তাত কেৱল কিবা এক্টিভিটিজ এংগেজ হৈ যাওঁ।
অহ অ এংগেজটো হ'বই লাগিব এংগেজ নহ'লে কেনেকৈ হ'ব। এতিয়া ঘৰত থাকি, বাকী কাম কাজ কেনেকুৱা চলি আছে?
কাম কাজ চলি আছে আৰু।
ঠিক ঠিকে আছে চলাই নিলেই হ'ল আৰু। বাকী ঘৰত চব ভাল?
আছে আছে ভাল চব। তহতৰ?
কৰি হেৰি এইতি কি কৰিবি তই মোক জনাবি। কাৰণ যদি তই হেৰি কৰ মানে সৰুসজাইত লও মৰি খবৰ লম।
উম।
সুধিলে গম পাম মই।
নাই তই এবাৰ মাক সুধিবি, মোক সুধি পেলাই জনাবি এনেও সুধিবি। অ', এনেও সুধিবি তই তোৰ মাক এবাৰ সুধিবি, মাক এবাৰ সুধিবি। সুধি পেলাই মোক জনাবি।
অ', মই
যে কি কি সেয়া হয়, আৰু, আৰু কিমান দিনত শিকি যাম, চুইমিংটো যদি ম
শিক্ষাত তোৰ একচুৱেলী চা এতিয়া তোৰ ভয় যদি নাই চবৰে মানে নিজৰ ওপৰত কথা এইটো নিজৰ মানে আত্মবিশ্বাসৰ ওপৰত কথাত নিজৰ কিমান দৃঢ়তা আছে। ত' চাহ অ', অ'। তইচ বহুত ভয় লাগি আছে ভয় লাগিলে অলপ দিগদাৰ হ'ব, এতিয়াতো তো ভয় কৰিব লগা কথা নাই কাৰণ তই এ পাছপুৰ্ট ওপৰত আছ। আৰু ডাঙৰ ল'ৰা কিহৰ ইমান হয় এতিয়া। তাৰে কমেও দহ দিন মানত শিকি যাবি আৰামছে।
উম, আৰু পুৰা একদম পুৰা পাৰফেক্টলি শিকিবলৈ কাৰণে কিমান মানে আনিব
ল' তিনি চাৰি মাহ লাগিব, একদম জেক লহয়, একদম পাৰফেক্ট নহ মানে তথাপিও পাৰ হ'ও পাৰিবি আৰু ছুইমিংটো আজিকালি বহুত বহুত মানে ইম্পৰ্টেণ্ট হয় কিয় কাৰণে তোৰ বানপানী অসমত জানয় কিমান হৈ আছে। বানপানীয়ে বাচিব কাৰণে চুইমিং লাগিবই।
উম।
চুইমিং মানে আজিকালি বহুতে লৈছে। সৰু সৰুৰ পৰা একদম ডাঙৰ মানুহ মানে বুঢ়া বয়সস্থ মানুহ লয় ছুইমিং কৰে। আৰু এটা চুইমিংটো ভাল এটা এক্সাৰচাইজও হয়।
নাই নাই নাই নাই মানে বহুত বহুত ঠাল ভয়া সেয়া কি কয় ভাল বস্ত টো হয়টো, কাৰণ ঘৰত ঘৰত মানুহে এনেকে হেৰি কৰি পেলাই থকাতকে, কিবা কিবি ভাল তেনেকুৱা এক্টিভিটি এ কেট এই গৰম খনত মানুহে ক্ৰিকেট খেলিব নোৱাৰে। ফুটবল খেলিবলৈ নোৱাৰে তে এনেকুৱাই কিবা চাহ টাহ হ'ব লাগিব আৰু।
উম, উম, উম। ঠাণ্ডা দিনত তই চাপজ ক্ৰিকেট খেলিলি ফুটবল খেলিলি ভাল এক্সাৰচাইজ। ক্ৰিকেটতকে বেছি ভাল। ফুটবলটো ফুটবল খেলি ধুনীয়া এটা চিজন হৈ যায়। দৌৰা, চৌৰা দৌৰ মানে হাৰ্টৰ কাৰণে ভাল। মানে তোৰ হাদ্দিৰ কাৰণে ভাল। ওভাৰল বডী কাৰণে ভাল। কিন্তু এই ঠান এই গৰমত, ছুইমিঙত বাহিৰে তই বেলেগ একো কৰিব নোৱাৰোঁ।
উম, সেইটোয়েতো।
ছুইমিঙে কৰ, কাৰণ বেলেগ আৰু অপচন নাই আৰু।
উম।
এতিয়া বহুত এডমিশন, মানে মই গৈছিলোঁ কেইদিনমান আগতে সৰু যাইতে ইমান মানে এডমিশন হৈছে ন' বা ল'ৰা ছোৱালী মানে ইমান হৈছে।
তই নেহৰু ষ্টেডিয়ামত কিমান ষ্টুডেণ্ট আছে?
নেহেৰু ষ্টেডিয়ামত তা মানে হিচাপ নাই মানে কি ক'ম আৰু। এসোপা, এসোপা আছিলে।
উম।
নেহৰু ষ্টেডিয়ামত কিন্তু সৰু অলপ তাতে অলপ কম হৈছে সৰু সজাই যাই এতিয়া অলপ কম হৈছে মানে অলপ অ' চহৰত অলপ দূৰত ন'। কাৰণ অলপ কিন্তু হ'ব। লাহে লাহে হ'ব এতিয়া গৰম আচল গৰমটো এতিয়াহে পৰিছে জুনত, জুন, জুলাইত। কৰিব যিহেতু এতিয়া হ'ব কিন্তু। বহুত হ'ব।
উম, নাই মই ভাবিছোৱে এইকাৰণে লৈ লওঁ এডমিচনটো লৈ লওঁ যিমানেই নহওঁক, পইচা যিমানে নহওঁক।
অ', তই এটা কাম কৰ এডমিশনটো তই এতিয়া জুনৰ এক তাৰিখৰ পৰাই ল'লে মই তোক খবৰটো দি দিম, এই আজি কালিৰ ভিতৰতে দি দিম। ত' জুনৰ এক তাৰিখৰ ত'তে তই ফৰ্মখন অনলাইন হ'ব। আ ফিল আপ কৰিবি, এ খেলটো অনলাইনে হ'ব আ তাৰপিছত তই দুই তাৰিখৰ পৰা যাব পাৰিবি। এক তাৰিখ, যিহেতু সোমবাৰ হয়, সোমবাৰে বন্ধ থাকে। সোমবাৰ আৰু বৃহস্পতিবাৰে বন্ধ থাকে। আৰু সপ্তাহত পাঁচ দিন হ'ব গতিকে, তই দুই তাৰিখৰ পৰাই তই যাব পাৰিবি। চুইমিং কৰিব পাৰিবি জুন কৰ, জুলাই কৰ, আগষ্ট কৰ। ছেপ্টেম্বৰলৈ কৰ। তাৰপৰা অক্টোবৰৰ পৰা ঠাণ্ডাই আহিব ছেপ্টেম্বৰলৈ পুৰা ধুনীয়াকে, চাৰিমাহ মানে চুইমিংটো ভালকে শিকি ল চাৰিবাৰ পাৰিবি বোধহয় সেইটো
অ', চাৰিমাহ মানত পাৰিলে হ'ল। কাৰণ, পিছত মোৰ সেয়া কাম চামো থাকিব না কাৰণ তেতিয়া মোৰ মিলাব দিগদাৰ হ'ব, চেডিউল মিলাব দিগদাৰ হ'ব।
উম, তই খালি‌ উম, একবেলাই পাৰিবি, ৰাতিপুৱা গ'লে ৰাতিপুৱা পাৰিবি, আবেলি গ'লে আবেলি পাৰিবি। এতিয়া তোৰ ওপৰত কথা, ত‌ই কেনে কে মিলাও ইটো।
অ'।
মিলাই ল'ব লাগিব, যদি-যদি তই ৰাতিপুৱা কৰোঁ, ৰাতিপুৱা তোৰ থাকিব কলেজ বেটছ মানে তোৰৰ সাতটা বিছৰ পৰা থাকিব সাতটা বিছৰ পৰা আঠটালৈ। আৰু এটা থাকিব তুম তোৰ, আবেলি সময়ত পাচটাৰ পিছৰ পৰা থাকে। পাচটা, ছ তাৰ পিছৰ পৰা থাকে।
অ', মানে সেক আবেলি সময়তোৱে মোৰ কাৰণে হ ব আৰু ৰাতিপুৱা সময়ত দিগদাৰো হ'ব।
অ', অ', আবেলি সময়তো তোৰ কাৰণে ভাল হ'ব। উম, উম, ত' আবেলি ছটাৰ পিছৰ পৰা ধুনীয়াকে আৰু তেতিয়া বতৰটো বঢ়িয়া হৈ থাকে। মানে ৰ'দ-চদ‌ও গুচি যায় ধুনীয়াকে। ঠাণ্ডা হোৱা। পানীত নামিলি কাম চাম কৰিলি দিনটো। এবাৰ ফ্ৰেস হলিয়ে। গা চা ধুই পেলে ঘৰত আহিলে। মানে ৰাতিটো ভালকে টোপনিও আহিব। বঢ়িয়া লাগে একদম পুৰা আৰু চুইমিং কৰিলে কি এটা বস্তু ভাল হয় তোৰ ভোক বহুত লাগে। বহুত ভোক লাগে মই কৰিছোঁ ন' বহুত ভোক লাগে ভোক লাগে আৰু পিয়াহ লাগে পানী পিয়াহ, মানে মানে এক্সট্ৰিম লেভেলত আৰু।
আহ। নাই নাই হ'ব লৈ লম লৈ ল'ম।
লৈ ল' লৈ ল'।
উম।
মই তোক জনাম দে। এৰিটো কিমান হয় আজি বা কালিৰ ভিতৰতে জনাই দিম মই তোক মাচুলটো। দে দে দে, অহ, দে।